উ
মই এই চাহ খাই আছিলো
অ অ
আজি উঠা দেৰি উম এই কালি অকমান শোৱা দেৰি হল কাম দুটামান আছিলে
আহ
প্ৰকল্প দুটামান বনাই আছিলো
অ অ ময়ো দেৰি এবাৰ উঠা নটামান বাজিলে উঠা লৈ
অ আজি বন্ধও আছিলে তাৰপা সেইটো কাৰণে উঠাও দেৰি হ'ল আহ সাৰো নাপালো বাৰু ইমান টোপনি গল দেৰিকে হোৱাৰ কাৰণে নেকি
অ হয় চাগে আৰু ৰ'দটো দেখিছা না কিমান, হাহ্।
ফোন কৰাও গম নাপাওঁ।
অ মই আৰু কালি তুমি কওঁ ন মইও গম নাপাওঁ।
তাকেহে ৰ'দে মানে মানুহ খাওঁ খাাওঁ মূৰ্তি ধৰিছে দেই।
সঁচাকে আও মানুহ বিলাকৰ ইমান বেমাৰ হৈছে ৰ'দতে।
এ নকবা আও এতিয়া বৰষুণ দি ৰ'দ দিছে যে।
সেইটোৱে আজি তোমাৰ তেত্ৰিশ ডিগ্ৰী চেলচিয়াছ হৈছে।
অহ্ এ এতিয়া মানুহৰ বেমাৰ হবই, জ্বৰ হব, উম্।
তোমাৰ কপনি জ্বৰ হৈ পিনে নি আকৌ হেৰি চিকিৎসালয়লৈ নিছে ইয়ে।
সঁচাকৈ, এই ৰ'দটোৰ কাৰণে হৈছোঁ।
অ এতিয়া আমাৰ ইয়াতে ইমান ৰাজস্থানৰ কথা ভবাহো।
সচাকে বাকীবোৰ জেগাত,
অ তাত তোমাৰ এপ্ৰিল মাহতে, অ আঠত্ৰিশ ডিগ্ৰী মান চেলচিয়াছ হয়গে।
অহ্।
এতিয়া চাগে তোমাৰ জুন জুলাইত কমেও বিয়াল্লিশ পঞ্চলিশ মান হৈছেগে নেকি?
তাকে এই মানে তোমাৰ মাজতে বহুত বৰষুণ দি দিলে ন, আকৌ বৰষুণ দি এতিয়া আকৌ পুৰা ৰ'দ দি দিছে।
অ তাকে আৰু তোমাৰ চাবাচোন এতিয়া কি হৈছে মানে যেতিয়া খেতিপথাৰত তোমাৰ মানে বৰষুণ লাগে সেইটো সময়ত বৰষুণ নথকা হৈছে। যেতিয়া নালাগে সেটো সময়ত বৰষুণ অহা হৈছে এনেকুৱা হৈছে মানে, মানুহৰ কাৰণে
উম মানে প্ৰকৃতিয়ে টো এইটো প্ৰতিশোধ লবই ন? এতিয়া গছ গছনি কা কিমান কাটিছে পাহাৰ পৰ্বত কাটিছে আধুনীক যুগ বুলি মানে ধৰা প্ৰতিটো বস্তু অতে মানে আধুনিকতা লগাব চাইছে। ছে ন মানুহে দু কান বজাৰ অ গছ গছনি কাটি সেইবিলাকে বহাইছে অত অ্ উম্। সেইবিলাক ধৰ প্ৰকৃতিয়েনো কেনেকে সহ্য কৰিব আও এতিয়া প্ৰদূষণৰ মাত্ৰাত তুমি দিনক দিনে কিমান ব
অ বাঢ়ি গৈছে কয়লাৰ তই তেল ব্যয়ৱহাৰ হৈছে বেছি।
অ আগতে ধৰা এতিয়া আমি যদি ৰাস্তাই পদূলিয়ে যাওঁ একো মানে হেৰি চিন চাপে নাথাকে এতিয়া তুমি মানে কিবা এখন মুখত লগাই যাবই লাগিব। ধূলিৰ পৰা তুমি যাব নোৱাৰা আকৌ এই বিলাক কিবা কিবি গোন্ধ। কিমান বায়ু প্ৰদূষণ বোলে বায়ু প্ৰদূষণ এফালে শব্দ প্ৰদূষণ বোলে শব্দ প্ৰদূষণ, ছাগে আকৌ পানী তুমি এতিয়া পানী তুমি চাবাচোন এই জাবৰ-জোঁথৰবিলাক। নিৰ্দিষ্ট জেগাত নেপেলাই নহয় পানীতে পেলাই দিব। সে নদীবিলাক কিমান লেতেৰা সঁচাকে পানী প্ৰদূষণ হৈছে তেতিয়া ধৰা সেইবোৰ পানীকে এতিয়া আমি নলীয়েদি গৈ পেলে আমি সেইবিলাক পানীয়ে খাই থকা নিচ
উম্ একেটাই আছে কথাটো সেটোয়ে তাৰ ফলতে বেমাৰ হৈ বিভিন্ন ধৰণৰ
এতিয়া সেইটো কাৰণেতো কিমান বেমাৰ মানে মাৰাত্মক বেমাৰ বিলাক ওলাইছে দেখিছানে। সেইবিলাক বেমাৰ আগতেটো অ অ আগতেটো সেইবিলাক বেমাৰ একো চিন চাপেই নাছিল।
চিন চাবে নাই।
উম্ এতিয়া মানে কিমান উম্ কি কি সঁচাকে কি যে,
ম
উম
আকৌ উদ্ধোগব গ ধোৱা সেইবোৰে মানে উ আকৌ তোমাৰ হেৰি আছে মোবাইলৰ নেটৱৰ্ক বোৰ বঢ়াই আছে চৰাই চিকতিবোৰ নোহোৱা আছে
সঁচাকে আগতে ধৰা এ ৰাতিপুৱা শুই উঠাৰ পিছতে কিমান ধুনীয়া এটা শান্ত পৰিৱেশ চৰাই চিৰিকটিৰ মাত ফুলবলাক পৰে হয় ন একদম ফুলৰ গোন্ধ আজিাল আজিকালিতো সেইবোৰ একোৱেই নাই মানে ৰাতিপুৱা তোমাৰ ছয় বজা ছয় বাজি ত্ৰিশ মিনিট সিমান সময়ৰ পৰা একদম তোমাৰ উদ্যোগত শব্দৰ উচ্চাৰ মানে হেৰি শুনি যাবা আৰু আৰম্ভ হৈ যাব আৰু
উম আৰু মানে ইমান সৰু সৰু ছোৱালীো ম থ পাথ উদ্যোগত কাম কৰি থকা হেৰি হয় দেখা
উ এই খাবলে নোপোৱা নিচলা উম তেওঁলোকৰ এতিয়া ধৰা বিদ্যয়ালয়লৈ যোৱা বয়সে উ শিক্ষা লোৱা সময়খিনিত সিহঁতি আহ সেইটো কাৰণে এতিয়া আমাৰ অসমত নিবনুৱা সমস্য়াটো বাঢ়ি গৈছে জানে তেওঁলোকৰ মানে কৌশলতাটো বহুত আছে কিন্তু মানে সেই খটুৱাবলৈ পৰা নাই যে সটো কাৰণে এটা নিবনুৱ সমস্্যাটো বহুত বাঢ়ি গৈছে পঠিয়াই দিয়ে সেইটো কথা নহয় ন এতিয়া চৰকাৰী বিদ্য়ালয় সেয়া খুলি দিছে আৰু চৰ বিদ্্যালয়ত চব ফালৰ পৰা ধৰা পিন্ধিবলে অ সাজ পোছাক দিছে কিতাপ পত্ৰত দিছে মধ্যাহ্ন ভোজন সেয়া দিছে তাৰ পিছত ইমান খিনি দিয়াৰ পিছত যাবহে লাগে
প্ৰ সপ্তাহত তোমাৰ দিম আৰু হেৰি মাছ মাংস খাব দিয়েই
দিয় অ ভালকে পঢ়িবহে লাগে আৰু মাক দেউতাক থকাৰ পিছত আকৌ মানে সৰু ল'ৰা ছোৱালীয়ে কৰিব লগা কথা খা নাথাকে নহয় বোলে অসুখীয়া বোলে নাই সেইটোত বেলেগ কথা উ অন্তত মানে দশম শ্ৰেণী বা দ্বাদশ শ্ৰেণীলৈকে পঢ়ি লওক
পঢ়ি লগে কিবাতো তেতিয়া সংস্থাপন পাব
পাব এইটো কাৰণে অসমত নিবনুৱা সমস্যা হাৰ বাঢ়ি গৈছে
সেইটোৱে
মানুহৰ মানে দিনক দিনে মানে জটিলতাৰ পৰা জটিলতাালৈ আগবাঢ়িছা আৰু পৃথিৱী
বানপানী হৈছে নাই
বানপানী এই আমাৰ হেৰি এইটো কি ধেমাজি জিলাত আমাৰ এককনত নহয় বাৰু ইমান দুখ লাগিছে মানে হেৰি মানুহ এজনী একদম ঘৰ দুৱাৰ সাক্ষাৎকাৰ লৈছে মানে তাৰপিছত ঘৰ এনেকৈ উটি গ'ল তাৰপৰা মানুহজনো গুচি গ'ল মানে উঠি গৈছে আৰু ত মাহে কৈছো আহ মোৰ মানুহজনো গুচি গ'ল মোৰ ঘৰত আৰুো উটি গ'ল এনেকাে বুলি কৈছ আৰু মানুহজনে ইমান বেয়া লাগিছে মানে উম এতিয়া চৰকাৰ খনেও মানে অকল ৰাস্তা পদূলি স তে গুৰুত্ব দিলে নহ'ব নহয় সেইবোৰ নদীবান প্ৰকল্প সেইবিলাক কিবা কিবি উলিয়া চাব লাগিব উম
স আমাৰ ইয়াতো তোমাৰ গৰু ছাগলীবোৰ চব ৰাস্তাতে বান্ধি বানি ধৰিছে খাবলৈ খাদ্্যও নাইকিয়া আছে মানে ইয়াৰ আমাৰ ওচৰতে মানে সুবনশী নৈখন নাই জানো সেইটো কাৰণে মানে অলপ
হলে চলিব তুি নিজে কোন এতিৰ এ প্ৰয়ো ব কিমান খিন বস্তু থে সেইখিনি বস্তু বাৰু আকৌ মানে বেগ কিনিবলে হয়নে অপাৰক নহয় জানো?
কিছুমানৰ তোমাৰ ল'ৰা-ছোৱালী বিলাকক কিতাপ মানে কিতাপ পত্ৰও দি আছে ন
অ আৰু কিছুমানৰতো সমৰ্থ নাথাকে ন এইবিলাক বস্তু কিনিবলে। মোৰ মতে কিন্তু মানে চৰকাৰে এইটোত সাহাৰ্য্য দিব লাগে। চৰকাৰে এইটো সাহাৰ্য দিব লাগে ন, উম
অকল মানে তোমাৰ দালি দালি চেনী কেইটা দিলেই নহব ন,
নহয় অ প্ৰয়োজনীয় সা-সজুলিখিনিও দিব লাগে। বহুত মানে বেয়া লাগি গৈছে আৰু মাজতে তোমাৰ কিমান বৰষুণ।
উম এতিয়া এই দুদিনমান উম দুদিন এ দুদিন তিনিদিনত যে ৰ'দ দিয়া
উম আৰু এতিয়া ধৰা মাটিটো ৰোৱা বোৱা সেই সময়
উম
এতিয়া আকৌ ধৰা এইটো গৰমত তে ৰোৱনী কেনেকৈ মানে ৰুবলৈ যাব বাৰু
চাই মে ৰ'দ লাগে
উম আৰু টো গ্ৰাম্য অঞ্চলত প্ৰায়ে সংখ্যক লোকেটো মানে খেতি বাতি কৰিয়ে জীৱিকা নিৰ্বাহ কৰে উম তেওঁলোকে আকৌ খেতি নকৰিলে ন কোনে তেওঁলোকক দিব
সেইটোৱে সেইটো উপাইয়ো নাই নহয় নগলেও নহয় পথাৰলৈ
সঁচাকে মানে দেশখন কলে গতি কৰিছে
কৰ পাৰ ক'লৈ গৈ আছেগে
উ আমি কেনে ক'ত আছিলো বে এতিয়া ক'ল কৰি আছো ন উ মানে কেতিয়াবা ভাবো আকৌ দেই মানে কি আমাৰ দিনত থৰ কেনেকুৱা আছিলে এটা পৰিৱেশ আমিওতো তেতিয়া পথাৰলৈ গৈছিল ছিলো তেতিয়া আকৌ মানে একদম ঠাণ্ডা বতাহে আকৌ ইমান গৰমো নহয় ন নহয় অ এতিয়া তুমি অ এতিয়া তুমি খেতি উঠাৰ কথা গমেই নোপোৱা আগতে খেতি উঠা বুলি ক'লে একদম বুট তিয়াই থ'ব তাৰ পৰা ৰাতি একদম ভোজ-ভাত খোৱা হয় উম গোটেইখিনি যিমানেই একদম অ নখোৱা সেইটো উঠি গ'ল ব্যৱস্থাটো উম সেইবোৰ পৰম্পৰা মানে সব এফালৰ পৰা উঠি উঠি গৈ আছে আৰু
মই নাখালে তোমাৰ গাম ঘৰ হেৰি ইউ গাম কাৰ্ড ফুৰিব গৈছে নহয় নেক্সট পিছে তাৰ তোমাৰ ঠাইডোখৰ এনেকুৱা মানে ধুনীয়া ঠাণ্ডা চাৰিওফালে মানে গছ গছ-গছনি তোমাক কি বুলি কম আৰু
অ অ অ মই ইয়াক দেখিছিলো বাৰু তুমি ফটো দিছিলা ন
অ অ দিছিলো আৰু তোমাৰ মানে এন এছ পি চি দলংখনৰ ওপৰত তুমি গৈ পিনি যদি ৰকি থকা ন তোমাৰ মানে পাকিত টিক আছে বুলিয়েই ক'ব পাৰি আৰু তোমাৰ আহিবলৈ মন নাযায় আমি এঘণ্টামান তাতে বহিলোঁ উ মানে
সেইবোৰ ধৰা কিমান ধুনীয়া জেগা আৰু গছ-গছনি থাকিলেহে ধৰা বতাহ আহিব গছ-গছনিবোৰ যদি কাটিয়ে অ উম সেইবিলাক যদি কাটি পেলাবলে হ
তাকে ইমান ধুনীয়া পৰিৱেশটো যদি কাটিব লাগে কি হ'ব
উম এতিয়া এনেই কথা এটা কথা এটাই কয় জানো বোলে এজোপ জোপা কাটিলে দহজোপা ৰুবা
সেইটোৱে সেইটোয়ে আৰু তোমাৰ মানে টান নোপোৱাগতে নদী এখন পাই হা
উম
তাত মানে বনভোজ খায় আমি মানে বনাই মেলিলৈ গৈছিলো লাদা নদী পাঅতে বহি খালো তাৰপিছত যেতিয়া অহা দেৰি হ'ল ন অকমান মানে বি টো ডুবিব সময় হাছে আমি বহিলোও অকণমান বহি পিনি তোমাৰ বেলি ডুব যোৱা সেইটো চাইছো ন ইমান ধুনীয়া লাগ দৃশ্যটো দেখি তোমাৰ
সঁচাকে সেইবোৰ
ইমান মনোহা অ ইমান ভাল লাগে গৈ পিনি
ইমান অসমৰ বাহিৰলে উ অসমৰ বাহিৰলে যাব তোমাৰ প্ৰয়োজনেই নাই তোমাৰ অসমৰ ভিতৰতে ধুনীয়া ধুনীয়া জেগা আছে য'ত তুমি মানে নিজৰ মনটো নিকা কৰিব পাইবা সতেজ কৰিব পাইবা উম আৰু মানুহে ফুইব লাগে গম পোৱা নাই মানুহে ফুৰিলেও মানে তোমাৰ স্বাস্থ্যও মানে ভালে থাকে মনতটোও ভালে থাকে মানে একেৰাহে আৰু এতিয়া তোমাৰ এনেকুৱাই হৈ গৈছে মানে যান্ত্ৰিকতাৰ মানে পৰিৱেশত থাকি থাকি এ ল'ৰা ছোৱালীবিলাক মানে কিবা
অকিও
কৰে ন এতিয়া ধৰ ৰুমটোৰ ভিতৰতে সোমাই সোমাই সোমাই সোমাই অ মানুহে এটা আহিলে যে মাতিব লাগে তেওঁক খা খবৰ যে ল'ব লাগে উম হম নাই মানে
ফোন দুটা লাগিয়ে থাকে লাগিয়ে থাকে
অ একদম একেৰাহে সেইটোতে লাগি থাকিব আৰু আজিকালি তোমাৰ মাক দেউতাকৰো সেইটোৱে মানে ইটো পিচত সিটো বুজা দিয়ে থাকি
দিয়ে থাকিব আকৌ ঘৰতে টিউশচন দিব ইমান সৰু পৰাই আমাৰ দিনটো আমি মানে সৰুতে টিউশচনে কৰিয়ে না
বোলে বিদ্যালয় যোৱা তাৰ পিছত দিব এইফালে গানৰ দিব, এইফালে তোমাৰ উম বেলেগ কিবা ধৰা যিকোনো বাদ্য যন্ত্ৰ দিলে তেনেকে এ মানুহক লাগে বাৰু দক্ষতা মানুহক মানে কৌশল সেইবিলাক লাগে কিন্তু হ'লেও মানে
উম
অকমান নিজস্ব ভাবে অ আহ সেইটোকে কৈছো অ ওলাই মেলি যাব নিদিয়ে দুখ পাব হেৰি কৰিব তেনেকে কেনেকুৱাকে আহে সেইটো কথা নহয় নহয় সিহঁতৰ এটা খেলাৰ বয়স হয় নহয় ইটোৱে সিটোৰ লগত আৰু সেইবিলাক বস্তু ঘ মানে সৰুৰ পৰা শিকালেহে সিহঁতি পাৰিবগে
আৰু মানে তোমাৰ চাবা চন ওচৰৰ মানে লৰা ছোৱাল লগ লগত থাকিবই নিদিয়ে বেয়া হব আমুকে তামুকে গৈ পিনি সেইটো হয়
বিলাক মানে ডাঙৰ হৈ অহাৰ লগে লগে
তাকে সেই পৰিস্থিতি সলনি হয় আহি আছে আৰু ইয়াৰ পিছত বা কি হয়
উম তাকেহে! !
বাকী ঘৰত ভাল নহয়?
উম উম ভাল ভাল তোমালোকৰ ভালে নহয়?
আজি বিদ্যালয় বন্ধ ন?
আজি বন্ধ সেইটো কাৰণে শুলোঁ আও।
ঠিক আছে হ'ব দিয়া তেতিয়াহ'লে
হ'ব হ'ব।